শুনিছানে? শুনা পাইছা।
অহ' মই শুনিছো। শুনা পাইছা?
শুনিছা নে তুমি?
অ', এতিয়া শুনিছোঁ। মোৰখিনি শুনিছানে? শুনা পাইছানে? ৰবা ৰবা অকমান মই বাহিৰত ওলাই দিছো। এতিয়া শুনা পাইছা নে? এতিয়া শুনা পাইচা? অ', এতিয়া শুনিছা নে? শুনা পাইছা নে এতিয়া?
শুনিছা নে তুমি?
এতিয়া শুনা পাইছা মই শুনিছো।
তোমাৰ আৱাজটো ভালকে
অ', অকমান অ', অ', ৰবা মই ওলাইছো এতিয়া বাহিৰত এতিয়া পাইছা নে, মোৰ ইয়াত কিন্তু নেটৱৰ্ক আছে। তুমি অকণমান নেটৱৰ্ক থকা ঠাইত ৰখা। অ', অ', হয় হয় ভালে আছা?
আছো আছো ভালে আছো তোমাৰ ভাল নে আছো তোমাৰ ভাল?
হয় হয় অ, মোৰো ভালেই বাৰু মানে তোমাৰ লগত আজি এটা বিষয়ৰ বিষয়টো অকমান আলোচনা কৰো ভাবিছোঁ বিষয়টো হৈছে মানে আমাৰ যিহেতু তুমি জানাই আমাৰ অসমত মানে উৎসৱ পাৰ্বনৰৰ অভাৱ নাই। আমাৰ মানে বাৰটা মাহত তেৰটা উৎসৱ বুলি কোৱা হয় গতিকে আমাৰ যিহেতু আমাৰ ছাত্ৰ ছাত্ৰী জীৱনৰ প্ৰধান উৎসৱ হৈছে মানে সৰস্বতী পূজা। তাকৈ আমি মানে লৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। গতিকে তুমি সৰস্বতী পূজাৰ বিষয়ে কি কবা? তোমাৰ অভিজ্ঞতা অকণমান কোৱাচোন।
তুমি এইটো ঠিকেই ক'লা যে ছাত্ৰ ছাত্ৰী সকলে আমাৰে সৰস্বতী পূজাটো কাৰণে বেছিকৈ মানে এ আগভাগ লয় বা ৰখি থাকে গোটেই বছৰটো যে সৰস্বতী পূজা পূজা আহিব সৰস্বতী পূজা আহিব আমি যেতিয়া বিদ্যালয়ত আছিলো তেতিয়া সৰস্বতী পূজাতো কাৰণে আমি সকলোৱে মানে অ, অতি মানে আশাৰে বাট চাই আছিলো। কাৰণ সৰস্বতী পূজাতটো এনেকুৱা এটা পূজা যিটো আমাৰ কেৱল ছাত্ৰ ছাত্ৰীৰ কাৰণে। সৰস্বতী পূজাত আমি বিদ্যালয়ত সকলোৱে একেলগে মানে লগ হৈ পিনে ইজনে সিজনৰ লগত মিলাাপ প্ৰীতিৰে বা আৰু সকলো শিক্ষকৰ লগত মিলা প্ৰীতিৰে এ আমি সকলোৱে মিলি পিনে সৰস্বতী পূজাটো মানে ভালদৰে চলাই লৈ যাওঁ। আৰু আমি সকলোৱে মানে এ একো এ এ মানে এটা অ, দল বনাই লৈ পিনে আমি সকলোৱে যে সকলোৱে কাৰ কাৰ্য বিলাক মানে ভাগ কৰি লওঁ যে জন সভাপতি হওক বা সম্পাদক এনেকে ভাগ কৰি লৈ পিনে আমি সকলো শ্ৰেণীৰ পৰাই বা আৰু শিক্ষকৰ পৰা আমি অ, পইচা উঠাও যাতে আমি সেই সৰস্বতী পূজাতটো ভালদৰে তুমাৰ সমূহীয়া ভাৱে মানে কৰিব পাৰো আৰু তাৰ পিছত ধুনীয়া কে আমি সৰস্বতী মাৰ মূৰ্তি আনিবলৈ যাওঁ, যেতিয়া আমি মূৰ্তি আনিবলৈ যাওঁ, সেই সময়তো মানে কথা কি কবা আৰু, আ, সকলোৱে মানে ছাত্ৰ ছাত্ৰী কৰে একেবাৰে আনন্দ উল্লাহেৰে গান বজাই। সকলোৱে এ নৃত্য কৰি হয় হয় হয়। একেবাৰে নৃত্য কৰি গাড়ীৰ ওপৰত ধুনীয়াকে সৰস্বতী মা মূৰ্তি লৈ আহে বিদ্যালয়লৈ। আৰু সেই বি মূৰ্তিটো আৰু খবৰ কাৰণে যিটো অ, হেৰি ধাপ থাকে মাটিৰ সেই ধাপটো যেতিয়া বনোৱা যায় সেই ধাতটো মানে আৰু বনোৱাৰ সময়তো সকলোৰে হেতা ওপৰা লাগে যে মই ধাপটো বনাই বা মই ভাতটো বনাম কাৰণ, এনে মানে বিদ্যালয়ত ঐ শিক্ষকসকলে কৈ থাকে যে। যোনে সৰস্বতী মাৰ মানে ভাত বনাব তাৰ এইটো বছৰত মানে। বিদ্যা বেছি হ'ব সেইকাৰণে, মানে চবেই হেতাৰ ওপৰা লগাই, আৰু মানে সেই উৎসৱৰ মানে একেবাৰে আমেজটোৱে বেলেগ। তুমি কি কোৱা তাৰ বিষয়ে?
হয়, হয়। একেবাৰে ঠিক কথাই কৈছা মানে যিহেতু আমি সকলোৱে সেই দিনটোলৈ অধিক আগ্ৰহেৰে মানে অপেক্ষা কৰি থাকো। অহ, আমি সকলোৱে আগত তে মানে এনেদৰে তুমি কোৱাৰ দৰেই, মানে মূৰ্তি আনিবলৈ যাওঁতে কোন যাব কোন নাযাব বুলি হেতা উপৰা আহ, লগাইছিলো। আৰু আমি মানে মণ্ডপবোৰ আমি প্ৰায়, যিমানখিনি পাৰো নিজেই মানে, আমি সজাব চেষ্টা কৰিছিলো যিটো সৰতী পূজাৰ মণ্ডপ থাকে এ গতিকে মানে সৰস্বতী পূজাৰ লগত বিভিন্ন ধৰণৰ মানে, সুন্দৰ অভিজ্ঞতা আছে আমাৰ সকলো কিন্তু, আজি কালি মানে এনেকুৱা হৈছে সৰস্বতী পূজাতটো যেন বেছি মানে, এ মানে সাজোন কাচোন ফেশ্বনৰ নিচিনা মানে। উৎসৱ পাৰ্বন সেনেকুৱা হৈছে, যেন আধ্যাত্মিকতাটো অকণমান কমি আহিছে। তেনেকুৱা মোৰ অনুভৱ হয়। তুমি কি কোৱা এই ক্ষেত্ৰত?
ঠিকে কৈছা এইটো কথা, কাৰণ আমি দেখা পাই থাকো যে ল'ৰা-ছোৱালী বিলাকে, এ তোমাৰ বিদ্যালয়লৈ যাব, অলপমান মানে এনেই পূজা কৰিব এটা ফুট লৈ পিনে আৰু বাহিৰত বাহিৰত ওলাই। তেওঁলোকে মানে নিজৰ নিজৰ ঠাইলৈ পা ফুৰিবলৈ যা, সৰস্বতী পূজাৰ দিনাখন তুমি দেখিবা পাৰ্কবোৰ কৰি থাকে ল'ৰা-ছোৱালী বিলাকে পাৰ্ক ক'ত যাব, এইপিনে ফুৰিব যাব। ক'ৰবাত অহ, ফুৰিব যাব সেইবিলাকো মানে সেইবিলাক।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
মানে, চাই সেইবিলাকে দেখা পোৱা যায়, আজিকালি নহয় নে?
হয়! হয়! একেবাৰে সঠিক কথাকে কৈছে যে তেওঁলোকে মানে আধ্যাত্মিকতাটো পৰিহাৰ কৰি তেওঁলোকে বাহ্যকতা বা মানে ত' মানে বেলেগক দেখুওৱা বা সাজোন কাচোন নতুন কাপোৰ এনেকুৱা ধৰণৰ প্ৰতি মানে তেওঁলোক বেছিকৈ যে আজিকালি নতুন নৱ প্ৰজন্মই আগবাঢ়িছে, সেইটো মইও অনুভৱ নকৰা নহয়। কিন্তু এনেকুৱা আচলতে হ'ব নালাগে মানে, তেওঁলোকে যিহেতুটো আমাৰ পূজা। গতিকে পূজাক অহ, মানে সম্পূৰ্ণ আধ্যাত্মিকতাৰে মানে সেই পূজাৰ দিনটো তেওঁলোকে পালন কৰিব লাগে।
হয়, হয়। ঠিকে কৈছা আৰু তাৰ মাজত এই তোমাৰ ধৰা আৰু এটা প্ৰিয় উৎসৱ হ'ল তোমাৰ এই দিৱালী বা দীপাৱলী আমি সকলোৱে যিহেতু এই উৎসৱতটো মানে বহুত ভাল পাওঁ। হয়, এই অহ' মানে উৎসৱটোক আমি সকলোৱে যিহেতু পোহৰৰ উৎসৱ বুলি কওঁ। সেই সময়ত মানে কালি মাক অহ, পূজা কৰা যায়। আমি সকলোৱে ঘৰৰ সন্মুখত তোমাৰ কলগছ লগাই, তাতে এ মানে চাকি বন্তি জ্বলাও চাকি দিওঁ। সেই দিৱালীৰ অহ, দুদিন আমি সকলোৱে একদম উলাহ। মালহেৰে দিৱালীটো পাল পালন কৰো, দিৱালী উৎসৱতটো। আমি সকলোৱে বজাৰলৈ গৈ সকলো ল'ৰা-ছোৱালীলে আজিকালি মানে কি বেছিকে ভাল লাগে। তোমাৰ এই ফটকাবোৰ। সেইবোৰ যাই পিনে অহ, লৈ আহিব হয় প ফটকা লৈ আহিব আৰু তোমাৰ ফুলজাৰি সেইবিলাক। অহ, মান জ্বলাব আৰু সৰু সৰু ল'ৰা-ছোৱালী বিলাকে সেইবোৰতো চাই আৰু ভাল পায়। সকলোৰে মানে, এ সেইটোৰ মানে এটা উল্লাহ বা হেৰিয়ে বেলেগ।
হয়, হয়। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো মানে কি হয়, দেৱালীৰ সময়ত আজি আজিকালি মানে দেখা যায়, বহুসংখ্যক লোকে মানে এই চাইনিজ লাইটবোৰ বেছিকৈ ব্যৱহাৰ কৰে। যাৰ ফলত মানে ধৰা আমাৰ থলুৱা মৃৎশিল্পীসকলৰ মানে যি চাকি চাকিৰ মানে এ চাকি বনাই, তেওঁলোকৰ সেই চাকি মানে খুব কমকৈ বিক্ৰী হয়। গতিকে এই ক্ষেত্ৰত তুমি কি কব বিচাৰা
ঠিকেই কৈছা তুমি তেওঁলোকে মানে এ বৈজ্ঞানিক পদ্ধতি যিবিলাক চাগে সেইবিলাক মানে বেছিকে ব্য্ৱহাৰ কৰে কিন্তু এইটো ক্ষেত্ৰত এটা চাব গলে যে এটা বস্তু ভাল কি তেওঁলোকে মানে তোমাৰ ধৰা বায়ু প্ৰদূষণ যদি আমি ব ানী পদ্ধতিৰে জ্বলাও তেনেহলে তোমাৰ বায়ু প্ৰদূষণ কিছু পৰিমাণে আমি ৰোধ কৰিব পাৰো কিন্তু তাতে আৰু এটা তোমাৰ বেয়া প্ৰভাৱো আছে যে আমি যে চাকি বন্তিবোৰ জ্বলাও সেইবোৰ মাটি চাকি বি জ্বলালে এই কই্য দেৱালীত যিবিলাক তোমাৰ বেয়া প্ৰভাৱ থাকে বা নকাত্মক এ ওৰ্জা থাকে সেইবিলাক মানে সেই এ বন্তিৰ পোহৰত তোমাৰ নষ্ট হৈ যায় না হৈ যায় কিন্তু আজিাল এই বৈজ্ঞানিক পদ্ধতিৰে জ্বলোৱাৰ ফলত তোমাৰ বায়ু প্ৰদূষণতটো হয় কম হয় কিন্তু ধৰা তোমাৰ এ কি বুলি কয় কেতিয়াও লোকে সেই বন্তিটো এ বজ্ানিক পদ্ধতিত নজ্বলাই পিনে বা বৈজ্ঞানিক পদ্ধতিৰে জ্বলাই পিনে কিন্তু ফটকা বোৰ ফুটাই এইটো একে কামেই কৰে বায়ু প্ৰদূষণ কৰে
হয় হয় ঠিকেই ঠিকেই ঠিকেই হয় মানে কিছুমানে এনে ম প্ৰতিবাদ কৰে সেই সময়ত যে ফকা সুতালে মানে বা চাকোৰ মানে প্ৰণ হয় ই বছৰে ম গাডী ম যি হয় এটাৰ বা দুটা দিনতোতো জ্বলালে সিমান খিনি প্ৰদূষণটো এক নগন্য
হয় হয় একেবাৰে সঁচা কথা কিন্তু আৰু চৰকাৰেও মানে যিহেতু কৈ থাকে যে এ দিৱালীৰ সময়ত মানে এই ফতকা ফুটাবৰ কাৰণে মান মনা মনা কৰি থাকে যথেষ্ট পৰিমণে আৰু তাৰপিছত তোমাৰ এই ফুলজাৰি হওক বা যিকোনো ধৰণৰ কেৱল বন্তি প্ৰজলন কৰিব দিয়া যাতে আমাৰ মানে পৰিৱেশতটো দূষিত নহয় কিন্তু মানুহবোৰেনো ক'ত মানে জানাই সেইটো কথা আজিকালি বজাৰতো তোমাৰ ইমান ডাঙৰ ডাঙৰ বম আৰু আজিকালি বজাৰত ইমান ডাৰাঙৰ ব ওলাইছে যে বম ফুটাৰ পিত যিটো শ্দ ওলাই নো লাগে যোনা পু এ একম গম ফুটাৰ নিচিনা
প্ৰচণ্ড শব্দৰ মানে ফটকাবোৰ হয় বাৰু এইবোৰ মানে অকণমান চাই চিতি মানে অ অকণমান দূৰ জেগাত ডাঙৰ বহল ঠাইত কাৰণ নহলে আজিকালি মানে বহুতো দুৰ্ঘট ফটনা সেই ফটকাৰ সময়ত আমি শুনা পায়ে থাকো প্ৰায় মানে ক'ৰবাত ঘৰ আদি জ্বলি যোৱা
দিৱালী সম সময়ত আমি বেছিভাগ মান বাতৰি পায়ে থাকো যে এইটো দুৰ্ঘটনা হল সেইটো দুৰ্ঘটনা ন হ'ল কাৰোবাৰ ফটকা যাই পিনে কাৰবাৰ বেলেগৰ ঘৰত পৰিলে ঘৰ ঘৰ জ্বলি গ'ল বা কিবা সেনেকুৱা বহুত ধৰণৰ দুৰ্তা আমি শুনা পাই থাকো নহয় নে
হয় হয় ঠিকেই কিন্তু মানে তাকে এইবিলাকৰ পৰা মানে আমি সাৱধানে থাকি এই পুঁজিটো পোহৰৰ উৎসৱ গতিকে পোহৰৰ উৎসৱক আমি প চাকি বন্তি বা লাইট আদিৰে মানে এনেদৰে মানে বেছিকৈ পাৰিলে আমি বা ফুল জাৰি যিবোৰ মানে কোনো মানে ক্ষতি নকৰে সেনেকুৱা ধৰণৰবোৰ মানে আমি উদযাপন কৰাটো মই বিচাৰো বেছি এবোৰ মানে অত্যাধুনিক ধৰা শব্দ প্ৰদূক্ষণ হোৱাৰ লগতে মানে কিছুমানতো কাণৰো মানে পৰ্দা পৰ্যন্ত ফাটি
ফাতিজায় হয় হয় ইমান ডাঙৰ মানে তোমাৰ ধৰা শব্দ হলে অ মানে সেইটো যে মানে হ'বই যিকোনো দুৰ্ঘটনা সেইটো মানে নিশ্চ কাৰণ যিহেতু আজিকালি তোমাৰ যিবিলাক পৰিৱেশ আছে জলবায়ু আছে বা আমাৰ পৰিৱেশ ভাৰসাম্য় সেইটো মানে যথেষ্টখিনি কমি যোৱা বুলি মই ভাবো সেইটো মানে এ আগতে যেনেকে ভাৰসাম্যটো ৰক্ষা হৈ আছিল সেইটো মানে উ এতিয়া মানে বহু খিনি তোমাৰ ক গৈছে যাৰ ফলত মানে ধৰা তোমাৰ প্ৰকৃতিৰ বহু খিনি ক্ষয় হৈছে আৰু লগতে তোমাৰ তাৰে বাৰু মূল উৎস আমিয়ে হ'লো দিয়াচোন মানুহ বিলাকে যিহেতু আমি কোনেও মানে কিছু কিছুমান মানুহ আছে যোনে মানে এই বিষয়ে পৰিৱেশৰ বিষয়ে ভাবি পিনে তেওঁলোকে মানে ভালদৰে উৎযাপন কিন্তু কিছুমান আ নতুন যুৱপ্ৰজ্ প্ৰজন্ম আছে ন যি যিলোকে মানে এ- এনেকুৱা ধৰণৰ কাম বোৰ কৰিব এৰি নিদিয়ে। যাৰ ফলত মানে আমাৰ প্ৰকৃতিৰো বহু খিনি মানে
ক্ষতি হয় উম- উম -উম ঠিকেই - ঠিকেই আমি মানে পৰিৱেশক ক্ষতি কৰা এনেকুৱা ধৰণৰ কোনো কামেই মানে কৰিব নালাগে য'ত মানে আমি প্ৰকৃতিক আমি ভগৱান হিচাপে যিহেতু মানু প্ৰকৃতিক পূজা কৰো গতিকে আমি তেনেকুৱা এটা পবিত্ৰ। উৎসৱত প্ৰকৃতিক নষ্ট কৰা বা ক্ষতি কৰা কোনো কামেই আমি পাৰিলে নকৰাটোৱে উচিত বুলি ভাবো পিছে আজি তোমাৰ লগত আ আজি এই বিষয়ে আলোচনা কৰি মোৰ খুব ভাল লাগিল আমি পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে ভালদৰে আ আলোচনা সোচনা কৰিম দিয়া।
নিশ্চয় - নিশ্চয় মোৰ বহুত ভাল লাগিল।
হয় ধন্যবাদ অ,